আহ',
হা',
কি কৰি আছ?
ইউটিউব চাই আছিলে, শুনিছোঁ ইউটিউব চাই আছে।
অহ', কিয়ে চাই আছে অ',
অ', আহি পোৱা নাই নেকি?
না',
কিয়?
মই কি জানো।
অ',
উম', কিয়বা দেৰি হৈ আছে, কিয়বা দেৰি হৈছে,
আহ',
জাম হৈছে চাগে ন',?
হ'ব পাৰে।
উম', বাৰটো আগতে ব্লাড টেষ্ট কৰিছিলে ন', পিছতকে ইউৰিনতে, অ', কি', কয় লাষ্ট অ', মানে যেতিয়া টেষ্ট কৰিব গৈছিলে সেই সমত অকল ব্লাড টেষ্টে হ'ল না, ইউৰিন টেষ্ট এইটো নহ'ল তেতিয়া, বিকজ তাৰ পেৰিয়ডচ হৈ আছিলে।
অ',
পিছত সেইকাৰণে অ', ব্লাড টেষ্টটো তেতিয়া ল'লে, তেতিয়া কৈছিলে যে সাত তাত দিব, দেন বেছিকে উৰিন টেষ্টটোতে পিৰিয়ড শেষ হোৱা পিছত কৰিব বুলি আছিলে আজি গল, ডেন ব্লাড টেষ্টৰ ৰিপৰ্টটো আহাই নাই বোলে সি, হা',
আহাই নাই।
সেইটোৱেটো সেইদিনাখন সাতটাত দিব, কৈছে তো এতিয়ালৈকে আহাই ন বোলে।
সেইটোৱটো হয় কিয় বা এনেকে কৰি আছে বিশেষকে কৈছে যে মন্দে পাই যাবা এতিয়া মন্দেটো যাব নোৱাৰে বিকছ মই কলেজ যাব লাগিব আধাৰ কাৰ্ড ', চাবমিট দিব লাগিব ।
অ', দেখাব লাগিব যে কি যিয়ে নহ
দেখ পোৱা নাই
মোৰ মই আপডেট কেতিয়া পা কৰাই নাই মই। মই লাষ্ট আপডেট লাষ্ট আপডেট কৰিছিলো নাম্বাৰ চেঞ্জ কৰোতে। মা', মানে এইট চছেভেন আধাৰ কাৰ্ডটো
কেতিয়া হা বাইমেটিক
হল বহুত টাইম এই এইট ছেভেন আছ ন', নম্বৰত চ এতিয়া হেই সেইটো নম্বৰটোতো কি কয় অ', তেতিয়া মানে থঠিক নাছিলে খাৰ আছিলে চ নাইন ছিক্স টু কৰিব কাৰণে নতুন মাৰ নতুন নম্বৰটো কৰিব কাৰণে তেতিয়াৈ গৈছিলোঁ। চ ', আপডেত তেতিয়া কৰিছিলো সেইটোও হ', হল বহুত টাইম হ'ল এবছৰ পাৰ হৈ গৈছে।
মই নাজানো ন কেতিয়া কৰে বাট মাৰ টো আকৌ আপডেট কৰিব কৈছে দেখোন।
হয়',
হা',
ফিংগাৰ প্ৰিণ্ট পাচবুক চকু তকো চাই পিনে এইখিনি আপডেট কৰোঁতে
আহ ', লৈছিলে।
এ হৈ গ'ল দেখোন
বাট দেখোন মাৰ সেই সময়ত মাৰো আপডেট কৰিছিলে বাট আকৌ মাৰ এই অলপ দিন আগত এছ অ' পি যে খুলিব গৈছিল।
অ', হেল্ল', আটো মাতে অ', নাই? হেল্লো কাট খাল নেকি? হেল্ল',